হেল্ল আহ কোৱা?
কি কৰি আছা?
এ কাম বন কৰি আজৰি হৈছো তুমি?
উ মই এয়া গৰু ছাগলীৰ ওচৰলৈ যাব ওলাইছো
অ গৰু ছাগলী ওচৰত যোৱা
উম উম চাৰিটা বাজি গলে যে। গৰু উম গৰু ছাগলী কিটা বতৰটো ধুৰিছে ছাগলী কেইটা গতিকে সোনকালে আনি থৈ লওঁ তাৰ পিছতো গৰুকেইটা আনিব যাও।
উম
ছাগলী কেইটা আনিব যাম এতিয়া মানে ওলাই অও ৰ'দ দিছে যে সেই কাৰণে সোনকালে ছাগলীকেইটা আনি থৈ লও
ছাগলী বা হেৰি পথাৰ দিছে
ছাগলী পথাৰ দিছো, উ ছাগলী পথাৰত আছে।
ঘাঁ আছে পথাৰত৷
পথাঅত ঘাঁ আছে বাউ আমা ছাগলীকেইটা পথাৰত দিয়া গৈছ ছাগলী গৰু চব একেলগে দিয়া গৈছে কিন্তু সেই ছাগলীকেইটা একেলগে গোটেইকেইটা আনিব নোৱাইম যে সেইকাণে ছাগলীকেইটা আগতীয়কে আনি লওঁ
অ মালিক কত গল
মালিক আজি ফুৰিবলৈ গৈছে দিয়া
অ লৰা
বা, বাপেক পুতেক দুইটা ফুৰিবলৈ গৈছে৷
আহ
সেইকাণে মই নিম বুলি দায়িত্ব লৈছো আউ৷
অকলে
অ' অকলে অ'। বাপেক-পুতেকে গৰু ওচৰলৈ- এনে বাপেক থাকে, বাপেকে গৰু আনে, মই আনিব নালাগে। এতিয়া মানে বাপেক- বাপেক তেক দুইটা ফুৰিবলৈ গৈছে। বহুত দিন ফুৰিবলৈ যাব পৰা নাই সেইকাৰণে বোলো। যাবলৈ দিছোঁ ফুৰিবলৈ।
উম ক'ত গৈছে?
শহুএকৰ ঘলৈ গৈছে।
অ' শহুৱেকৰ ঘৰলে গৈছে।
উম
আপোনাৰ দে অ' আপোনাৰ দেউতাকৰ ঘৰলে গৈছে। দিয়া
তাকেই। মাতি আছে বহুত দিন যাব পোৱা নাই মই বোলো গৈ আহকগৈ। দুইটাই গৈ বাপেক -পুতেক সেইকাৰণে বোলো মই গৰু-ছাগলী কেইটা আনিম আৰু বোলো আও।
অ' আনিব। কিনো হব এদিন আ
উম, এদিনে নহয় আনোৱেই। কেতিয়াবা বাপেকে অ'- ছাগল- গৰুকেইটা আনিবলৈ অকলে নোৱাৰে যে। ময়ো যাওঁ লগত। ছাগলীকেইটা একেলগে দুয়োটাই লৈ আহোঁ। এই ছাগলী পোৱালিকেইটাই দিগদাৰ কৰে যে।
অ' আজি দিনত কাপোৰ কৰা নাই?
নাই-নাই আজি কাপোৰ কৰা নাই। আজি কাম ধেৰ, আজি কোনো নাই আও। আজি কোনো নাই ঘৰত। অকলে ছাগলী, গৰু ওচৰলৈ বা গৈ আহিলোঁ, লৰাই পানী খুৱাই গৈ আহিলোঁ। আকৌ এতিয়া আজৰি- পিজৰি হৈ আ সৰুতে আনিবই হ'ব এতিয়া। সেইকাৰণে আৰু এক কে- এ চব কষ্ট কৰিব নোৱাৰি আৰু। সেইকাৰণে এতিয়া নকওঁ আৰু। এতিয়া ৰাতি হৈ অ' ৰাতি কৰিম।
এনে কি কাপোৰ চিলাব নে-নে কাপোৰ কৰিবা?
কৰিম আৰু যোনটো মন যায় তাকে কৰিব লাগিব। কাপোএ চিলাব লাগিব আজি। চিলোৱা কাম আছে। চিলাব লাগিব। কালি চাদৰ দহি গুঠিলোঁ। আজি চিলাব লাগিব। অৰ্ডাৰ কাম অৰ্ডাৰ কামেই চব এই লোকৰ কাপোৰে চিলাওঁতো বেলেগৰ কাপো- নিজৰ কাপোৰটো নাথাকে ইমানটো! লোকৰ কাপোৰেই চিলাওঁ।
মানে গম পাইছোঁ লগাওঁ। নিজেও চিলোৱা যায়, হলেও মানে এনেকে কাপোৰ বনোৱা বেলেগৰ।
অ' বেলেগৰ কাপোৰ এযোৰ কালি বনাই গৈ কমপ্লিট কৰিলোঁ। সেইযোৰ কাইলৈ দি থৈ আহিমগে। ইস- বেছি কাম নাই, ইস্ত্ৰি মাৰিবলগীয়া কাম আছে। ইস্ত্ৰিটো মাৰি কাইলে দিমগে আও।
উম।
উম
এতিয়া ঘৰত ভালে আও।
অ' ভালে আও।
কি কৰি আছা? ভাত খালোঁ। ভাত খাই-কৈ ঘৰ দুৱাৰ এই সাৰি-কৰি লৈছোঁ। এককাপ ড্ৰেছ-পোছাক লগাই পেলাই যাম আৰু এতিয়া।
মই এনেই শুই আছোঁ, ভাত-চাত খাইকৈ এলাহ লাগিছে।
অ'।
শুই কৰি লওঁ। তাৰ পিছত উঠি পেলাই বা বাচনকেইটা ধুমগৈ আও।
অ'
বাচন-ছাচন ধুই ক আজৰি হ'ম আৰু।
উম বাচন ধোৱাই নাই?
উম নাই খাইকৈ অলপ মানি বহিছো আও। খাই কৰি লগতে উঠি যে কেতিয়াবা এলাহ লাগে যে
তাকে।
মোৰ মানে খাই কৰি হোৱাৰ পিছত বিচনাখন লাগে আও।
হ‍ঁ-হঁ তাকে কয় ধুনীয়া মানুহ।
উম, ধুনীয়া এনেও। তাৰপিছত অলপ বাগৰি কৰিহে মই আৰু বাচন ধুৱা কাম কৰা। তাৰ পিছত সেয়া
উম
উম
পালে সেনেকা নিজ ভালেই, আমি যে সেইকণ ৰেহাই নাপাওঁ
কিয়?
আমি নাপাও আমি ইমান কাম কৰিবলগীয়া হয়। আমাৰ সদায় কাম বাঢ়ি গৈয়ে থাকে। মোৰতো ডেইলি কাম হয়। মইতো ভাতকেইটা খোৱাৰ পিছত, উঠাৰ পিছত আৰু মোৰ কাম- শুব কৰিব নোৱাৰোঁ আৰু। কামেই পোট খাই- খাই গৈ থাকে আৰু।
অ' এনে দেৰি হয় উঠাত চাগে?
অ' উঠাত অকণ দেৰি হয় বাৰু। মই দেৰিকে শুওঁ যে। উম
উম, গুলপীয়া কাপোৰ ক হৈছে হবলাৰ কৰি
অ' গুলপীয়া কাপোৰযোৰ হ'ল বাৰু। মই এতিয়া এয়া ভাবি এবাৰ বোলো হেৰি গছ পুলি দুটাও আনি থৈছিলোঁ। অকণ ৰুই- ৰুই পেলাই যাওঁ। এই পিলামৰ পুলি দুটা আনিছিলোঁ। পিলামৰ পুলি দুটা বোলো ৰুওঁগৈ। এতিয়া ভাবিছোঁ গৰু-ছাগলী অনাত দেৰি হ'ল। তাকে এতিয়া কোনটো কৰিম, কোনটো নকৰিম ভাবিছোঁ ৰুই থৈ যাওঁ নেকি? বতৰতো আজি যেতিয়া লাও পুলি দুটা লগাই থৈ যাওঁ।
অ' ছাগলীকেটা আনি লওঁ দিয়া। আকৌ ঘপককে বৰষুণ পৰিলে ছাগলীকেইটাও তিতিব।
আৰু অকমান খাবলৈ দিছো ঘাঁহ, আৰু অকণমান সময় বোলো খাওঁক, সোনকালে আহিলেও পেটটো নভৰে নহয় তেহেতৰ
সেইটোও হয়। পিলামৰ পুলিক- উম, পিলামৰ পুলি কেইটাকে ৰুইলোঁ
উহ পিলাম পুলিকেইটা ৰুওঁগৈ। ৰুই থৈ যাওঁ, বাৰীত এতিয়া মহো ধেৰ যাবলৈ এতিয়া তাকে চিন্তা কৰিছো! বহুত মহ।
ৰুবা ক'ত? বাৰীত ৰুবা নে
বাৰীতে- বাৰীতে বাৰী মানে কৰি দে আৰু মানে ইমান বাৰীলৈ নুৰুগৈ। এই মুখতে ৰুম আও। এই পিলামৰ পুলি কয় মুখতে ৰুলেহে, অ- ইমান জংঘলত ৰুবলৈ যাব নাযাওঁ। মাজলৈ নাযাওঁ।
বান্দৰ আছে নে নাই?
বান্দৰ আছে। বান্দৰ বহুত
উম, মানুহে নাখাব জানোঁ?
ওহো, খাব, বান্দৰে খাব। লাই- নহয়, পুলিটো নাখায় যেতিয়া লাগিব তেতিয়া
এ সেইয়া ডাঙৰ হ'লেতো খাব।
অ' ডাঙৰ হ'লেতো খাবই।
অ' আগফালে লগাই লওঁ।
আগফালে- আগফালে জেগা কম মানে।
অ'।
আগফালে জেগা হয় হয়তো আগফালে ৰুলো হয়! আগফালে জেগা কম।
এনে ফুল-চুল লগোৱা নাই জানো?
ফুল আছে। ফুল গছবিলাক আছে।
কি কি ফুল?
ফুল যিকোনো এইটো ফুলবিলাকৰ নামটো ইমান নাজানো এই জোৱা ফুল আছে আকৌ এইটো এইটো ৰঙা জোপোহাকে যে হয় সেইটো ফুল কি ফুল বুলি কয় জানো? সেইটো ফুল আছে ফুল ফুলটো থাকে বাৰু ফুল লগা ভাল পাওঁ। ফুলটো লগাই - লগাই থোৱা হৈ আছে বাৰু।
অ'।
উম
অ' এনে পাচলি-শাকহে লগোৱা নাই আৰু?
পাচলি খাৰতি বান্দৰৰ পৰা নাথাকে পাচলি খাউতি কি লগাবা
এইটো হয় হ'লেও লগোৱা নাই আঔ।
আছে কোমোৰা গছ আছে ভাতকেৰেলা গছ আছে
কোমোৰা গছ খাই খাব পাইছে নাই
খাবলৈ নাপাওঁ
অ নাপায়
উ
অ তিতাকেৰেলা নাই
তিতাকেৰেলা গছ আছে তিতাকৰেলা গছ বান্দৰে খাই।
অ অ বান্দৰৰো তিতা খাই
অ বান্দৰে তিতা খায় মানুহে খাব পাৰে নেকি বান্দৰেও খায় তিতা।
তাকে বান্দৰে নোখোৱা বস্তু নায়েই
নাই নাই আগতে নাখায়, তিতা টো এতিয়া বান্দৰে তিতাতো খায়।
খাব নোপোৱা হৈছে যে
উম উম
বৈয়াম এক একো নাপায়
উম
সেয়াকে নাখায় কি কৰিব
উম উ তাকে
অ এতিয়া কি কৰি আছাঁ?
সেইটোয়ে মই কৰা নাই পিলামৰ পুলিকেইটা ৰুম এতিয়া ৰুই পেলাই তাকে ৰুই পেলাই এতিয়া ছাগলীৰ ওচৰলে যাম গৰু ওচৰলে যাম।
উম
উম এনেই হেইলে গৈছিলা নহয় অ অ গোবৰ আছে গোবৰ খাৰ দিহেচি থৈছোঁ হেৰি হেৰিলৈ যাম বুলি কৈছিলা নহয় গলা নে নাই ন এইফালে বজাৰ কৰিব যাম বুলি কৈছিলা যে
অ মই বজাৰ কৰিবলে যোৱাই মে এলাহে লাগিলে ভাত চাত খাই কৈ আঔ যাবও পাৰোঁ মই ঠিক নাই অলপ দেৰিকে ওলায় যাব পাৰোঁ
অ নহয় এনে দূৰত বজাৰ কৰিব যাম বুলি কৈছিলা যে ঔ নগাঁও চগাঁও ফালে।
অ হে এই ঘৰৰ ওচৰ গাড়ী এখন আছে
উম
সেখনকে ভাড়া কৰি লৈ যাম অ
আহ কিবা আনিব যাবা?
অ এইয়া মানে গৰমত কাপোৰ আনিবলগীয়াও আছিলে, তাৰপিছত ঘৰৰ এনেকে গাৱাৰ-চাৱাৰ কটনৰ
অহ কটনৰ গাৱা আনিব যাবা।
উম মানে এতিয়া পলিষ্টা গাউৱাৰ বিলাকহে আছে মোৰ মানে কটনৰ গাৱা চব ছিগি গল৷ একেখন পলিষ্টাত শুব নোৱাৰি।
উম, কটনৰ গাৱাই লাগে, এতিয়া এনে গৰমত কটনৰ বস্তু পিন্ধিতো ভাল লাগে ন আৰাম লাগে
উম।
উম
অ মানে বিয়া এখনো আছে৷
আহ
সেইকাণে কাপো এযো কিনোগৈ বুলি ভাবিছো কাপোয়ে নাই কটন কাপো এযোকে কিনিম বুলি ভাবিছো এতিয়া এনেও কটনে চলি আছে আউ
অহ। এতিয়া কটনৰ বস্তুটো পিন্ধি ভাল লাগে, আৰাম লাগে। এ
উম গৰমো বেছি কটনটো লা গাত লাগি থকা যে ইমান নালাগিব
তাকেই কটনৰ কাপোৰটো পিন্ধি আৰাম লাগে। কটনৰ বস্তুটো কিনিব লাগে বেছিকে এতিয়া গৰমত, কিন্তু আজিকালি চব কাপোৰেই গৰম আৰু কটনৰনো কিনো আৰু কটন নতো একে খাতি কটনটো নাপায়ে কিৱা কাপোৰোটো সেয়া কেতিয়াও হব নোৱাৰে বোৱা কাপোৰ যে মানুহে নেচাই হল মই এতিয়া ভাবি আছো শাল খন পাতি মই কাপোৰ এযোটি লগাও তাকে এতিয়া কি কইব পাও
হৈয়াত
হ'ব দিয়া। হা? হালধীয়া গুহ